অহ কি কৰিআছা?
শুই আছিলোঁ।
হয় ময়ো এনেই আছোঁ।
চাহ খালা?
নাই শুৱা বাৰু, এই নেমুৰ চৰবত খালোঁ।
অ'
ইমান গৰম দিছে।
অ ইমান গৰম পৰিছে, এতিয়ালৈ অকমান ঠাণ্ডা ঠাণ্ডা হৈছে আৰু বতৰ।
উম অলপমান বতাহ মাৰিছে বাৰু। তুমি কি কৰিআছা?
মই এতিয়া অলপ আকৌ মে জেতুকা আজি মূৰত লগাইছিলোঁ যে। এই মূৰ চুৰ ধুই পেলাই এতিয়া হেৰি কৰি আছোঁ।
অ ধুই দিলা, মানে জেতুকা লগালে অলপ মূৰতটো ঠাণ্ডা পৰে ন?
অহ
অলপমান ঠাণ্ডা হয় বাৰু। কিবা খালানে বাৰু?
অঁ ভাত খালোঁ, খোৱা দেই আজি ভাত।
মই লগাও জেতুকা।
অ
মই সপ্তাহত এবাৰ লগাওঁ বাৰু।
উম।
মানে চুলিবিলাক মানে কণ্ডিচনাৰ হৈ থাকে একদম মানে চিল্কি হৈ। থাকে ন, ভাল লাগে মানে। কিবা দিছিলা নেকি মানে জেতুকা অলপ
জবা ফুলৰ পাত।
উম উম হয়।
মই মানে এইটো। কি বুলি কয় এল'ভেৰা লগাম বুলি ভাবিছিলোঁ চুলিটো ধৰা দেৰি হৈ গ'ল যে সেইকাৰণে লগাবই নাপালোঁ।
উম উম ময়ো তেনেকে লগাওঁ আৰু।
লগোৱা ন প্ৰায় ছোৱালী লগাই মোৰত জেতুকা।
মানে লগায়ে দিয়া। প্ৰায়ে লগাই, মানে ভাল হয় ন জেতুকাত সেইটো সেইটো কাৰণে লগাই আৰু, মানে ফুৰিব যাবানে ক'ত?
ফুৰিব য যাম বুলি ভাবি আছো আৰু যোৱাতো ইতাত প্লেন কৰা নাই কিন্তু যাম বুলি ভাবি আছোঁ।
হয় হয় মকুতাকে তাকে ভাবিছোঁ আৰু।
ফুৰিবলৈ যাবলৈ ভাল পোৱা মানে ট্ৰেভেলিং?
উম, উম, ভাল পাওঁ মই, তুমি?
ভাল পাওঁ কিন্তু ইমান যোৱা নহয়।
ভাল পাও কিন্তু এই গৰমত যাবও নোৱাৰি দিয়াচোন। তাকে। এনেই শ্বিলং তিলং গৈ ভাল লাগে আৰু টাৱাং, শ্বিলং। এইবোৰ ভাল লাগে তোমাৰ তোমালোকৰ ওচৰত মানে ঠাণ্ডা ঠাই আছে নেকি?
ঠাণ্ডা ঠাই মানে পাহাৰ আছে আৰু, আৰু এনেকে নদী ওচ আছে ডাঙৰ ওচৰত। তে
উ উম পাহাৰ থাকিলে মানে অলপমান গছ গছনি বেছি হয় তাত ঠাণ্ডা হয় ন।
আমাৰ এইফালে অলপ ঠাণ্ডা গৰমটো বহুত দেৰিকৈ পৰিছে মানে।
হয়, হয়। আমাৰো ইয়াত আজি বহুত গৰম দিছে। তাকে মানে এতিয়া কৰবাত যাবা নে কি? ফুৰিব মানে গধূলি আৰু
গধূলি আৰু বজাৰ ফালে এনে ওলাই যাব লাগিব।
হয়, হয় তাতে আৰু কিবা খাবা আৰু এনে।
অ', তেতিয়াতো এনে ওলাই লৈ অলপ খামেই আৰু।
তাকেতো। গধূলি যায়ও ভাল লাগে মানে।
গধূলি গৈ ভাল লাগে আৰু গৰমতটো পৰি যায় ন? আৰু বজাবিলাক আকৌ দোকান বিলাক গধূলি হে খ'লে ফা
উম, উম, গধূলি হলে আৰু ভালো লাগে গধূলি যাই কিনে।
তোৰ ঘৰত ভাল সকলোৰে?
ভালেই, ভাল তোমালোকৰ ভাল।
ভাল, ভাল মা, দেউতা ভালে আছে?
ভালে আছে।
উম, উম ময়ো। যাম বুলি ভাবিছো আৰু লগৰ জনীৰ লগত এই কেইটামান বজাৰ কৰিব আছে।
অ ৰ আৰু